হেল্ল'
হয় শুনি পাইছেনে?
হয় হয়
হয় কি কৰি আছে আপুনি এতিয়া?
অ মই এনে আছোঁ এতিয়া আপুনি?
মইয়ো এনে আছোঁ ভাত খালে নে?
হয় হয় আপুনি খালে?
হয় খালোঁ। কিহেদি খালে?
এ নাই আজি এনেই, এনেকুৱা দালি আৰু ভাত। আপুনি?
হয় মইয়ো তেনেকে, ভেজ থালিয়ে খালোঁ। তোম আমি আজি কিহৰ ওপৰত! ডেইলি লাইফৰ ওপৰত কথা পাতিব পাৰোঁ। হয় নে, হ'বনে?
অ পায় পায়।
ঠিক আছে। উম আপুনি কওঁকচোন, কি কি কৰিলে মৰ্ণিঙৰ পৰা?
মৰ্ণিঙৰ পৰা শুৱ শুই উঠি পিনে ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত, অলপ পঢ়িলো।
হয়।
পঢ়ি উঠি আহ ম! ফোন চালোঁ, ৰিলচ চালোঁ। এনেকেই হ'ল মৰ্ণিংটো। আপোনাৰ?
মোৰো-মোৰ মানে মই ট্ৰেভেলিং কৰিলোঁ আজি। কিবা এটা কামত- আহিছিলো এটা এ-এখন ঠাইত আহিছিলো আৰু। ত' মানে মোৰ- ভন্টিৰ এক্জাম আছে, পৰীক্ষা আছে সেইটো কাৰণে- অলপ দূৰত পৰিলে চেণ্টটো ত' আমি মানে তা'তে আহিলো। ত' ট্ৰেইনতে গ'ল মোৰ মৰ্ণিং ৰাতিপুৱাৰ সময়খিনি। তাৰপিছত তেনেকে অহিলো, আহি কেনে- হোটেল বিচাৰিলো, বিচাৰি কেনে হোটেলত আহিলোঁ আৰু আহি কেনে এনেকে ফ্ৰেছ হৈ- ভাত খালো, খাই অলপ ৰেষ্ট কৰিলো। কৰি তেনেকে আছিলোঁ আৰু হোটেলতে, তাৰ পিছত আ- কৌ অলপ আগত গৈ কেনে ডিনাৰ কৰি আহিলোঁ হোটেলত।
কিহৰ এক্জাম আছিলে, এক্জাম আছিলে নে এক্জাম আছে?
এক্জাম আছে, অহা কাইলে আছে এক্জাম।
অ'।
হয়। কিবা এটা এনেকুৱা মেডিকেল লাইফ, মেডি- কেল হেৰি এক্জাম আছে এই নাৰ্ছিঙৰ এক্জাম এটা আছে অহা কাইলে।
অ', -অ',।
হয়। পিছে এই, হয়, মোৰ ভণ্টিৰ।
অ', প্ৰিপয়েচন কেনেকুৱা চলিছে তাইৰ?
প্ৰিপয়েচন কেনেকুৱা এতিয়া গম নাপাওঁ। মানে ভালেই ঠিক থাক আৰু, কাই এতিয়াও পঢ়ি আছে। বাকী' ৰিজাল্ট দিলে'হে গম পাম আৰু কেনেকুৱা হ'ল। চাৰি-দিন- পিছত ৰিজাল্ট দিবয়ে হেনো এইটোৰ এক্জামটোৰ।
উম।
হয়। বাকী' আপুনি ইচ্ছটুডেন হয় নে কিবা জব কৰি আছে?
মই এতিয়া গ্ৰেজুৱচন কমপ্লিট হৈছে, এতিয়া কোচিং কৰি আছো।
বেংকিঙৰ, এই কমপ্লিট হ'লে আৰু। এতিয়া এক্জাম আছে ছেপ্তেম্বৰ-অক্টোবৰ মানত এনেকুৱা।
আচ্ছা-আচ্ছা। এক্জাম চেপ্টেম্বৰ মানত আছে ন।
হয়-হয়।
আচ্ছা-আচ্ছা। অঁ', কেনেকুৱা প্ৰিপয়েচন?
প্ৰিপয়েচন তেনেকুৱা ইমান ভাল নহয়। ৰিচেন্টলি মানে জইন কৰিছো ন' এই কাৰণে আৰু। নেষ্কছ ইয়াৰলৈকে চাব লাগিব।
হুম-হুম-হুম। প্ৰথম হয় আপুনি চাগে? প্ৰথম এটেন্ড ‌হয়। হয়-হয় ঠিকে আছে। এক্জাম দি থাকিব তেতিয়া মানে এক্সপিৰিয়েঞ্চো হয় ন। আৰু তেতিয়ালৈ অলপ গম - পোৱা যায়, কেনেকুৱা টাইপৰ কুইছন আহে কোনটো ফিল্ডৰ পৰা আহে। তেতিয়া আৰু- ভালকে প্ৰিপয়েচনত আৰু ভাল হয় আৰু তেতিয়া প্ৰিপয়েচন কৰিবলৈ ভাল হয় আৰু।
হয়-হয়।
উমঁ', বাকী উম' কি হয়। যাম দিব আপুনি।
মই আপোনাৰ বেংকিং লাইনৰে দিম।
আচ্ছা আচ্ছা। ঠিকে।
উম' চাও কি কি ওলাই।
অ ', অ', এছ বি আই বাগেৰা ওলাই থাকে ন মাজে মাজে। সেইবোৰ দিব পাৰিব আৰু।
বাকী আপুনি কি কৰি আছে এতিয়া?
মইটো মই হেৰি পঢ়ি, গ্ৰেজুৱেচন কৰি আছো।
কৰ পৰা?
এতিয়া অ' ইয়াৰে হয়, অসমৰে হয়। উম' বাকি চলি আছে আৰু তেনেকে, পঢ়া।
আৰু আপোনাৰ গ্ৰেজুৱেচন কেতিয়া কমপ্লিট হ'ল?
মোৰ যোৱাবছৰ।
আচ্ছা আচ্ছা। ঠিকে আছে, বাকী এতিয়া আৰু নিজ আপুনি চেল্ফ প্ৰিপেয়েচন লৈ আছে, নিকি নে কিবা এনেকা
অ' কচিং কৰি কচিং চেণ্টাৰ এটা লৈছিলো। কৰি আছো শেষ হ'ব আৰু।
হয়'। কেনেকুৱা পালে কচিঙৰ হেৰিখিনি, গাইডেন্ঞ্চ খিনি?
উম' ভালে আৰু ঠিক থাক।
হয় ন।
কুইক্লী বেছিছত একজাম পাতে, মক তেষ্ট।
মক টেষ্ট পাতে ন। অ' অনলাইনত এভেইলেবল হয় নে, অফলাইনত কৰিব লাগে।
দুটাতো দুটাতো।
অ দুইটাতে এভলেবল আছে আৰু, আচ্ছা' আচ্ছা'। আৰু বাকী এনে এনেকে গাইডেন্স দিয়ে এনে মেন্টৰ। মেন্ত্ৰৰ আছে চাগে মেণ্টৰি তেনেকে পাৰ্চনেলি।
উম হুম। এনেকে যদি কিবা ডাউট থাকে, সুধে সুধিলে দিয়ে।
হয়, হয়। আৰু বাকী, আচ্ছা আচ্ছা উম' এ' বাকী হেৰি আপোনালোকৰ আপোনালোকক জনাই থাকে নে নাই? অ' মানে কিবা নতুন নতুন একজাম আহিলে। ফৰ্ম ফিল আপ ষ্টাৰ্ট হলে, আৰম্ভ, জনাই ন।
জনাই জনাই হয়‌।
আচ্ছা আচ্ছা। ঠিকে আছে তেনেকুৱা হলে ভাল হয় ন। মানে কেতিয়াবা এনেকুৱা হয় আমি গম নাপাওঁ ডেট ডেট গুচি যায় তেনেকে হলে অলপ প্ৰব্লেম হয় আৰু।
উম হয়।
তাককেই। বাকী ঘৰত ভালনে আপোনাৰ?
অ' ভাল ভাল।
উম উম উম।
বাকী এনেই আহ একজামতটো খতমেই চাগে তোমাৰ?
হয় মোৰ বৰ্তমান চেমিষ্টাৰৰ এক শষ হৈ গ'ল। বাকী এতিয়া আৰু নতুন চেমিষ্টাৰ আৰম্ভ হ'ব আগষ্ট মাহত আৰম্ভ হ'ব। এতিয়া চামাৰ ভেকেচন ষ্টাৰ্ট হ'ব আৰু এক জুলাইৰ পৰা।
অ' ভেকেশচনৰ কিবা প্ৰিপাৰেচন নে কিবা কৰিব ফুৰিব যোৱা? বা কিবা ৱৰ্কশ্বপ তেনেকুৱা
তেনেকুৱা হ একো মানে তেনেকুৱা এতিয়ালৈকে প্লেন হোৱা নাই বাৰু ভাবিছো আৰু অলপ এনেকে নিজৰ ওপৰতে এনেকৈ টাইম দিব লাগিব নিজকে অলপ পৰীক্ষা চৰীক্ষাৰো প্ৰিপাৰেচন কৰিম ভাবিছোঁ। আৰু পাৰিলে তেনেকুৱা কিবা চাডেনলি প্লেন হ'লে হঠাৎ কিবা তেনেকুৱা ক'ৰবাত ফুৰিব যাওঁ যদি যাম আৰু তেনেকে ভাবিছোঁ। ইমান তেনেকুৱা একো এতিয়াৰ পৰা প্লেন কৰি থোৱা নাই আৰু বেকেশচন ক'ৰবাত জাম তেনেকুৱা এনেকুৱা ট্ৰিপ চিপ একো নাই তেনেকেই। ভাবিছোঁ ঘৰতে থাকিম। থাকিম আৰু এমাহ বহুত দিন ঘৰতো যোৱা তেনেকে। ঘৰতে থাকিম মই একচুৱেলি মানে ঘৰত নাথাকো মই হোষ্টেলত থাকোঁ। তো তাৰ পৰা যাম আৰু হয়।
বাকী আৰু?
হয় উম আপুনি এতিয়া কি কৰি আছে?
মই এতিয়া এনেই মোবাইল চাই আছিলোঁ ফ্ৰী আছিলোঁ সেইকাৰণে ভাবিলোঁ এপটোতে অলপ অনলাইন আহো। তুমি কি কৰি আছা?
মইয়ো তেনেকুৱা একো নাই। এনেই আছো বৰ্তমান ফ্ৰী হৈছো অ ডিনাৰো কৰিলো। এতিয়া তেনেকুৱা একো বিশেষ কৰিবলে নাই। এনে আছো আৰু এতিয়া। বাকী আপুনি খানা খানা বনালে নে? ঘৰতে খাই আছে! ঘৰত বনাই।
উম নাই মই তোমাৰ এয়া তোমাৰ হেৰি ৰুমত থাকো এনেকে।
আচ্ছা, আচ্ছা।
নিজে বনাই খাওঁ আৰু।
অঁ, তাৰমানে আপুনি খানা-চানা বনাবলে জানে আৰু!
অঁ, জানো অলপ-চলপ আৰু কিবাকে।
আচ্ছা, আচ্ছা। কি বনালে আজি?
আজি বিশেষ এনেকে একো নাই, দালি আৰু ভাত সেয়া। ক কণী এটা।
অঁ, আচ্ছা, আচ্ছা। ঠিকে আছে। ভাল খানা বনোৱাটো- হয়, গৰমটোতো বহুত পৰিছে ন এতিয়া! আপোনালোকৰ ইপিনে বৰষুণ দি আছে নেকি!
নাই-নাই ইপিনে নাই। ইপিনেতো একদম গৰমেই, এতিয়াও গৰমে হৈ আছে।
গৰম হৈ আছে ন! আমাৰ পিনেও বহুত গৰম। কিন্তু বৰষুণ দিছে আজি অলপ।
বৰষুণ দিছে! ইয়াত দেখোন বৰষুণ নাই।
হয়, ইয়াতে দিলে বৰষুণ, আমি মানে অলপ আগত ওলাই গৈছিলো। এতিয়াও বৰষুণ পাইছো মানে ভাল খিনিয়ে বৰষুণ দিলে ইয়াতে।
আচ্ছা, আচ্ছা।
উম, সেই সেইটো কাৰণে অলপ উম, গৰমটো অলপ- কমিছে আৰু কিন্তু নাই তেনেকুৱাই আৰু বহুত গৰম। গৰম, বৰষুণ দিলেও যে অলপ- ঠাণ্ডা পৰিব তেনেকুৱা নহয় মানে গৰমতটো আছেই অলমষ্ট।
অঁ।
উম, সেইটোৱেই।
বাকী এতিয়া?
এতিয়া- মোৰ অলপ দেৰি হয়, একচুৱেলী ভাত খাই কেনে উম, অলপ পঢ়িব- পঢ়িব বহো আৰু। আৰু নহলে তেনেবা কিবা কাম থাকিলে এনেই আৰু মোবাইলত বা এনেকে- বা থাকিলে কৰি লওঁ, ত অলপ দেৰি হয় আৰু। ইমান সোনকালে নুশু মই, এটা এটামান বাজে আৰু। আপুনি কেইটাত শুয়ে?
হেল্ল'! হয়, আপুনি কেইটাত শুয়ে?
প্ৰায় দেৰি হয় দিয়া, তোমাৰ নিচিনাই এনেকুৱা। এটা পাৰ হৈ, পাৰে হৈ যায়।
হয়, হয়। ঠিক আছে দিয়ক নহলে, ভাল লাগিল কথা পাতি।
অঁ। অঁ, তো আপোনাৰ লগতো ভালে লাগিছে।
দিয়ক, দিয়ক, ঠিক আছে।